হেল্ল অ শুনিছেনে।
কি কৰি আছা?
এ এনেই আছো ৰ'বা, কি কৰিম অলপ এনে আছো অলপ টোপনি মাৰিম। তহঁতৰ ভাল আও।
হয় নেকি অ', দুপৰীয়া টোপনি মাৰা নেকি তুমি?
নাই-নাই আজি টোপনি লাগিছে অলপ, মানে গাটো ভাল লাগ নাই দেখোন।
অ'। হয় নেকি? অ', মানে গা, গৰম ঠাণ্ডা হৈ আছে ন বতৰ এনে বাহিৰ অলপ ফুৰিব আহিছিলোঁ‌, অলপ ফুৰি আছো বাৰু। বাহিৰত, অ'।
ঠিকে আছে, মানে অলপ সেই কিবা আছো বাৰু, কি খেলা ৰাতিপুৱা? ৰাতিপুৱা কি খালা?
তোমাৰ ৰুটি। ৰাতিপুৱা মই ৰুটি অলপ খালোং, তাৰপিছত তোমাৰ চাহৰ লগত ৰুটি খালো তিনটামান। সেইটয়ে আৰু, তুমি কি খালা ৰাতি
হয় নেকি? মই চাহে খালো আৰু একো খোৱা নাই, চাহ আৰু তোমাৰ বিস্কুট খাইছো কিবা বুঞ্জিয়াৰ মল বুঞ্জিয়া হয়।
হয় নেকি? অ', আমাৰ মানে কালি মানে বৰষুণ দি আছিলে ৰাতি
খায় নেকি?
অ'।
অ', অ', আমাৰ ইয়াত আজি দিছে বৰষুণ অলপ আগত, অলপ অলপ।
হয় নেকি? অ'। আমাৰ পানে তেনেকুৱা এতিয়া, এতিয়া বৰ্তমান বৰষুণ দিয়া নাই, ৰ'দ দিছে। অ', সে তাকো বতৰটো ঠাণ্ডাই আছে, মানে ঘূৰিবলে যাব পাৰি। এনেকুৱা বতৰত।
বাৰু ৰ'দ আমাৰ ইয়াত ৰ'দ আছে।
হয় নেকি? অ'।
অ', ৰ'দ আছে তোমাৰ ইয়াত।
অ'। আজি অলপ অ', ভ্ৰমণৰ, ট্ৰেইনত ভ্ৰমণ কৰি কেনেকুৱা লাগে ট্ৰেইনৰ বিষয়ে অলপ কথা পাতোঁ দিয়া।
অ', পাৰি বাৰু, ট্ৰেইনতটো ভালে লাগে দেখোন।
ভালে লাগে, এনে তুমি ট্ৰেনত ক'ত ক'ত গৈছা?
ট্ৰেনত মই তেনেকে যোৱা নাই, মানে তোমাৰ, উম।
অ', অ'
গৈছিলোঁ আমি বিহাৰ, পাটনা গৈছোঁ, তাৰে পিছত তেনেকে তোমাৰ তেনেকে গৈছোঁ‌। যোৱাৰ বছৰত গৈছো, এ, সেনেকে যোৱা নাই বাহিৰত। ট্ৰেনত যাই পোৱা নাই, হয়, তুমি যাই পাইছা নেকি?
মই লাষ্ট টাইম তোমাৰ তাতে গৈছিলোঁ‌, কলকাতা গৈছিলো, বেছি দিন হোৱা নাই কল কাতা যোৱা, উম, তাত গৈছিলোঁ‌। তাৰপিছত মই গৈ থাকো মানে দূৰে দূৰে ফুৰিব আহ আৰু। অ ভাল লাগে মানে তুমি যোৱা কৰবাত ফুৰিব দূৰত এনেকুৱাকে ভাল পোৱা নাই।
ভাল পাওঁ মানে ভাবিছো কেতিয়াবা আৰু যাম বুলি। কিবা অলপ ফুৰিব যাম।
হয় নিকি। ট্ৰেইনৰ তোমাৰ ফাষ্ট কেলা চেকেণ্ড কেলা এচি থাকেই ন তুমি কোনটো কোনটোত উঠি পাইছা আজিলৈকে ফাৰ্ষ্ট ক্লাছত উঠি পাইছে নে কেতিয়াবা?
নাই নাই চেকেণ্ড এচিত উঠি গৈছো মই।
চেকেণ্ড এচিত হয় নেকি। মই চেকেণ্ড এচিত আৰু তোমাৰ থাৰ্ড এচিত উঠি পাইছো। আৰু তোমাৰ আ গাইডবোৰ কেমেকুৱা কিমান দাম হৈছে বৰ্তমান হয়নে।
কি কৈছা?
এনে টিকেট বোৰৰ দাম এনে কিমান মান আছে চাগে এতিয়া বৰ্তমান?
বৰ্তমান তোমাৰ গম নাপাওঁ চাব লাগিব।
অ আজিকালিটো অনলাইনতে হয়। অ তুমি ঠিকেই ক'লা আগতে আগতে অলপ কাটি ব লাগিছিলে অলপ দিগদাৰ আছিলে এতিয়া বৰ্তমানটো সহজ হৈছে টিকেট-চিকেট কটাৰ কাৰণে। উঠি পাইছানে?
নাই নাই নাই মই জেনেৰেলত উঠি পোৱা নাই।
অ হয় নি। জেনেৰেলত কি বেয়া পোৱা নিকি? অ মই জেনেৰেলত উঠি পাইছো মোৰ ভালে লাগে, এনে মই অ তুমি এইটো বাথৰুম লেট্ৰিনৰ আগত থাকিলে মানে মানে গোন্ধটো অলপ বেছিকে আহে এনে জেনেৰেল ডিবাত এটা বস্তু ভাল লাগে যিহেতু অ যিকোনো মানে বস্তুবোৰ আহি থাকে তেনেকুৱা কিবা অহ কিবা লগপাম তেনেকুৱা কেক, বন তাৰপিছত ঘড়ীৰ এনেকে কি কি বস্তুবোৰ লৈ আহি থাকে চাবৰ কাৰণে ভাল লাগে কিবা বস্তু উম। বস্তুবোৰ লৈ পাইছেনে?
বস্তু তাকেটো এইবিলাক আহি থাকে দেখোন ট্ৰেইনত তোমাৰ মানে খোৱা বস্তু খোৱা বস্তুবিলাকহে পোৱা যায় বেলেগ লৈ পোৱা নাই।
বাইনেমল ট্ৰেইনৰ পৰা একবাৰ ঘড়ী লৈছিলো আৰু একবাৰ বেল্ট লৈছিলো ভালে আহিলে আৰু। আ তোমাৰ ঘড়ীটো এক ক'ত আছে জানো ট্ৰেইন বস্তুটো জল্দি কে বেয়া হৈ যায়। ল'ব নালাগে ট্ৰেইনৰ বস্তু।
উম, জীয়াই আছো।
অ, ভাল বস্তু ক'ত দিব তোমাৰ মই তোমাৰ ঘড়ীৰ ইমান ভাল লাগিছিল ডেৰশ টকাত লৈছিলো আৰু তো আৰু বেলটো এইটো পঞ্চাছ টকাত লৈছিলে দুশ টকা লৈছিলে দুটা ব চলিছিল এক বছৰ মান এক বছৰ মান ব্যৱহাৰ কৰিলো ব্যৱহাৰ কাৰোবাৰ পিছত বেয়া হৈ গ'ল। আচ্ছা, এনে বাহিৰৰ পৰা কিনিলে মানে বেছি কৰা হয়। তাৰেপৰা কিনিছো আৰু অলপ বেছি যো, ৱা নাই। আকৌ যিটো লাগতিয়াল বস্তু লয় ললোঁ আৰু ট্ৰেইন অহাৰ আগতে। আৰু সেইবোৰ চাব কাৰণে মোৰ বৰ ভাল লাগে। আৰু সস্থাত দাম দিয়ে না আহ মোৰ পৰা এয়াৰপোৰ্ট লৈছিলে। উম, দুশ টকাত লৈছিলে। যিহেতু সাতশ, আঠশ টকা হাজাৰ টকা লয় লৈছিলে, আহ দুশ টকা লৈছিলে। এতিয়া মানে ব্যৱহাৰ কৰি আছে, মানে ভালেই চলি আছে। ছয়-ছয়মাহে হ'ল লোৱা অহ' ছয়মাহ হ'ল, এতিয়া ভালকে ব্যৱহাৰ কৰি আছে। উম, কেতিয়াবা ভাল বস্তু কৰি যায় এনেকুৱাঁ নহয় কিন্তু চ'ব অহ' লটাৰী খেলা যে যায়। লটৰীত তেতিয়া কেতিয়াবা ভাল। অ'হ কোৱাছোন।
মানে তোমাৰ কিন্তু খোৱা বস্তু বিলাকো সিমান। খোৱা বস্তু বিলাকো তোমাৰ সিমান। হালধি মানে তাত মছলা মছলাটো অলপ বেছি ব্যৱহাৰ কৰা হয়।
অ'হ মছলা ব্যৱহাৰ কৰে একবাৰ মই সেইটো খাইছিলোঁ, তোমাৰ আন্দাৰ বিৰিয়ানী এ ভাল লা মানে এনেকুৱা লগাই আছে বেছিকে মানে কেনেকুৱা মানে খোৱা টেষ্ট নাই টেষ্ট নাই- আন্দা দিলে তাতমানে মাজৰপৰা খালে ঠিকেই। তলত নাই। ভাতৰ ওপৰত ৰাখি দিছে। তে' মই চাওঁ আন্দা বিৰিয়ানী আন্দাটো আধা আছে পুৰা আ আন্দা নাই। পঞ্চাশ টকা লৈছিলে।
হয়। মানে মইয়ো খাইছিলোঁ লাষ্ট টাইম তোমাৰ মই সেই বিৰিয়ানী আন্দা বিৰিয়ানী খাইছিলোঁ তোমাক। পনীৰ বিৰিয়ানী তাৰমানে তাত মানে অকল বিৰিয়ানী মানে হয়, হয়। তাত মানে তোমাৰ হেৰি অ'হ মানে তোমাৰ সেই পনীৰ দুটা দিছে, তাৰপিছত সেই ভাত এই বিৰিয়ানীটো দিছে। মানে ভাল লগা নাই, ম মচলা ইমান বহুত দিছে, মচলা বহুত দিছে। পেটৰ অসুখ কৰি পেলাব।
মোৰ, মই খোৱাাতো মচলা চচলা নাই, টেষ্ট চেষ্ট নাই, নিমখো দিছে অলপ নিম কম দিছে, আণ্ডা বিৰিয়ানী বোলে এ, পঞ্চাশ টকা। পিছে এনেই খোৱা যেন লাগিলে, তাৰ পিছত এ পেলাই দিলো, আধা খাইকিনে পেলাই দিলো। কি কৰিম, ভোক লাগিছিলে তাৰে কাৰণে খালো আৰু।
হয়, হয়, ময়ো তাৰ মানে তোমাৰ কণী দুটা খাইছোঁ, হেৰি খিনি খোৱা নাই মানে, গোটেই খোৱা নাই পেলাই দিছোঁ।
উম' খাব নোৱাৰি নহয় তেনেকুৱা, আমি যিহেতু টেষ্ট লগা বস্তু লাগে ন', অলপ কিবাটো ভাল থাকিব লাগে। তাৰ কাৰণে মানে খোৱাই যোৱা নাই, মই সেইটো খাইকে ভাল পোৱা নাই আৰু উম, এইটো ৰঙীয়া লৈছিলোঁ এই ৰঙীয়া জংচনত, মানে তাতে মানে বৰ মানে অহ, কিবা মানে চিঞৰি, চিঞৰি আহে নহয়, হেৰি বাৰে, বাৰে কৈ থাকে, আন্ডা, আন্ডা, আন্ডা। বুলি সেই ভাল লাগে, এইবোৰ মানে চিঞৰি থাকিলে ষ্টেচনে, ষ্টেচনে চিঞৰি থাকে নহয়। চাহ-চাহ লৈ চাহ-চাহ বুলি চিঞৰি আহে সেইবোৰ ভাল লাগে। তুমি এইবোৰ ভাল পোৱা নে?
এ নাই, তেনেকে মই সেই সেইবিলাক ভাল নালাগে। মানে তোমাৰ তাত মানে তোমাৰ বস্তু বিলাক কিমান মই ভাল পাহৰি গ'লে ভাল মানে। বস্তুবিলাক লৈ গ'লেই ভাল।
সেইটোৱেতো হয় ট্ৰেইনত মানে আজিকালি শ্ল' হয়। অ' মানে তোমাৰ বেগ-চেগ উঠাইকে লৈ যায়। মানে মই বহুতত দেখিছো! ট্ৰেইনত মানে বস্তুবোৰ হেৰাইছে। আৰু একবাৰ লাষ্ট টাইম মোৰ দাদা আৰু মই আৰু পেহীহঁতে মানে মিলিকে পাঞ্জাৱ গৈ আছিলো। পাঞ্জাৱ যাওঁতে আমি যোনটো ডাব্বাত আছিলো সেইটো ডাব্বাৰ ওপৰত মানে বেগটো ৰাখিছিলো। বেগটো ৰাখাৰ পিছত আমি অলপ কথা পা পৰা পাতিলো তাৰ পিছত আমি এনেই কিবা খাব, খাব লগা বস্তু খালো। তাৰপিছ বহি আছো কথা-বতৰা কৰিকে। তাৰ পিছত অ' এ আবেলি মান চাওঁ, বেগবোৰ নাই। গাড়ী ষ্টেচনে-ষ্টেচনত ৰৈ আছে। বেগ কোনে উঠাই লৈ গমেই পোৱা নাই আমি কথা পাতোতে, তাৰ পিছত পুৰা বি-বিচাৰিলো। দুটা তাতে চবৰ মানুহৰ হাতত-হাতে চালো, তলত গ'লো কোনবা ক'ৰবাত লৈ গ'ল নেকি ভুলতে বুলি। তাৰপিছত বিচাৰোতে-বিচাৰোতে লাষ্ট ডিব্বাত বেগটো ওপৰত থৈ দিছে চোৱা না! কি ভাগ্য আমাৰ সেইটো সেইটো ট্ৰেইনতে আছে কিন্তু লাষ্ট ডিব্বাত। আমি নিবিচাৰিলে মানে এইটো বেগটো লৈ গ'লে হয়, মানে নতুন নতুন কাপোৰ আছিলে পইচা খিনিতো নাছিলে। আমি য'ত যাওঁ, এনেকে পইচাটো বেগত আজিকালি অনলাইনে হৈছে চব মানে বেগত কাপ নতুন নতুন কাপোৰ বোৰ লৈ গৈছিলো, তাতে ভাগিন বোৰ আছিলে। এ পাই গ'লো তাৰপিছত লাষ্ট ডিব্বাত থৈ দিছে।
হয় হয়, মানে মানে তোমাৰ মো'বাইল ম'বাইলবিলাকো চুৰ হয়। ম'বাইল আজিকালি খুব চোৰ
অ' অ' অহ' তানিকে লৈ যায় অহ। অহ তা অহ' টিপ এ তানিকে-তানিকে তিপতে তানিকে তিপকে তানিকে পু-পলাই লৈ যায়, অহ মই দেখিছোঁ। অহ'! অহ' অনলাইনত তেনেকুৱা ভিডিঅ'বোৰ দেখিছোঁ মানে। সেনেকুৱা টানিকে লৈ যায়। আৰু এনেকা ট্ৰেইনত তোমাৰ আ' খিৰকি অহ' ৰাণিঙতটো বাহেদি হাতত মাৰি এ ম'বাইলটো ভৰাইকে লৈ দেখিছোঁ। এনেকুৱা মানে ট্ৰেইনৰ বাহিৰত বহি কেনে ম'বাইল চলাব ৰিস্ক হয়। এনেকুৱা টানিকেনে লৈ যায়। সেইকাৰণে মানে অলপ সাৱধান! অ' অ', তোমাৰ লগতো কথা পাতি ভাল লাগিল দিয়া।
ভাল লাগিল দিয়া! ঠিক আছে ৰাখিছোঁ।
অহ'।